অ মই শুনিছো, হা।
জুখিবলে লৈছে নেকি আও?
আ হা?
শুবলৈ লৈছে নেকি আৰু কৈছো।
না, না শুৱা নাই। আঠুৱাই লগোৱা নাই।
অ আঠুৱা লগাই নে আপুনি?
অহ মই আঁঠুৱা লগাই শোও, তুমি?
মইতো নলগাওঁ।
মোৰ অভ্যাস হৈ গৈছে। মুহ নাই তথাপিও আঠুৱা লগাই শুও।
উম। মই নলগাওঁ ফেনটো অলপ স্পীডত চলাই দিও, অ।
অ আগৰ পৰাই?
আগৰ পৰাই নলগাও।
লগালেও শুব পাৰোঁ নলগালেও শুও। কিন্তু মহে নাই যে এতিয়া এইটো কাৰণে নলগাওঁ। ফেনটো মানে এনেওটো গৰম দিনত অলপ জোৰ জোৰকে চলাই দিয়া হয় তেতিয়া মানে মহ বিলাক থাকিব নোৱাৰে। আৰু আঠুৱাটো লগালে মানে ফেনটো বতাহটো অলপ কমকে আহে ন
অ কিন্তু কাৰেণ্ট গ'লে কেনেকুৱা হয়?
কাৰেন্ট টোতো ইমান দিচতাপ নহয় গ'লেও অলপ টাইমৰ কাৰণে যায় আকৌ আহে যে। তেনেকে মই হাৰেই নাপাওগে কিন্তু দে ৰাতি যা কাৰেণ্ট গ'লে।
অ মইতো ভাবোঁ অলপ কিবা হেৰি হ'লে তুমি সাৰ পোৱা নেকি?
মই, সাৰটো পাওঁ তেনেকে মাজে মাজে সাৰ পাই থাকোঁ। কিন্তু কাৰেণ্টটো কাৰেণ্ট গ'লেতো মই হাৰ পাই পোৱা নাই কাৰেণ্ট। সাৰ পাই পাইছোঁ কিন্তু মানে হ'লেও অলপ পিছতে আহেগে যে মই। খিৰকি খুলি দিওঁ তেতিয়া।
খিৰকি খুলিলে চাগে আৰু মহ সোমাব
মহতো কেতিয়া সোমাই জানে মহ তো যেতিয়া ভিতৰত মানে ভিতৰত লাইট জ্বলি থাকিলেই সোমাই আহে শোওতেতো লাইট জ্বলি নাথা থাকে ন এতিয়া মানে কি হয় মানে ওচৰৰ ঘৰৰ পৰা। লাইট আহে অলপ পোহৰ হৈ থাকে। সেইটো কাৰণে মই লাইট নিদিওঁ।
কাষৰ ঘৰৰ পৰা।
অ কাষৰ ঘৰত মানে জ্বলি থাকে এনিটাইম আৰু মোৰ ৰুমটো উ মোৰলৈকে পাই মানে এনেকে দেখা পাই আৰু।
উম
ৰুমৰ ৰুমতটো মানে বহুত আন্ধাৰ নহয় আৰু কিন্তু এনেকাে শুব নোৱাৰাও পোহৰ নহয় আৰু কাৰণ যিহেতু পৰ্দাটো থাকে।
উহু
নহলে মই, আন্ধাৰত শুলে মানে বেয়া বেয়া। উম মানে, বেয়া টাইপৰ সপোন দেখোঁ, তাৰ পিছত পতককে সাৰ পাই যাওঁ ভয় লাগে। একদম মই দৌৰি কিনি লাইটটো অন কৰিব যাওঁ তেনে।
এই বেছি ভয় নাখাবা একো নহয়।
অ ময় ভয় নাখাওঁ বুলিয়ে ভাবোঁ কিন্তু আন্ধাৰত মানে। হলে বুলিয়ে কি বা হয়।
মানুহ বিশেষকৈ মানে হেৰি ভয় কৰা আৰু ন মানুহক ভয় কৰা?
মানুহেকে ভয় কৰো নে ভূতকে ভয় কৰোঁ মই নিজে নাজানোঁ
মোৰ ভূতক ইমান ভ'য় নকৰো।
ভূত আছেনে নাই তাকো নাজানো। হলেও ভুতক
নাই, নাই ই মানুহে বেছি বেয়া। চোৰ ডকাইত বিলাক
উম।
সেইবিলাকৰে অলপ ভয় থাকে।
উম।
মোৰ লগৰ এ আহিব মানে।
উম
শুনিছা?
অহ।
লগৰ দু মানে, হাজবেণ্ড - ৱাইফ আহিব।
উম।
আৰু আৰু এটা লগৰ ল'ৰা নহয় ঘৰত নহয়। লগৰ ল'ৰা এজনো আহিব। সিহঁতে হাজবেণ্ড -ৱাইফ যি ধৰ এটা বাচ্ছা হাজ্‌ নৈ পাৰৰ পাত সিহঁতে থাকে হেৰিত অ, এইটো নগাঁও অ, ওলাইছে নহয় বেংগলৰ- বেংগলৰ।
উম,
অ, একচুলী সি আমাৰে লগৰ আৰু এজন নগাঁৱৰ সিও আহিব। ইহঁতে আহিব শনিবাৰে। ই ঘৰত আহিছে যে
উম,
নগাঁওতে ঘৰ গোটেইখিনি আহিব শনিবাৰে। শুকুৰবাৰে আহিম বুলি ক'লে নেকি ৰাতিকে?
উম,
অ, ৰাহ শনিবাৰে আমি হেৰিত যাম শ্বিলং। শ্বিলং নহয়, মেঘালয় যাম। শনিবাৰ তাতে থাকিম ধা শনিবাৰ আৰু দেওবাৰে চাব আৰু।
মনত আহে আও।
শ্বিলং নাযাওঁ শ্বিলং বহুত জাম হয়। বাহিৰে- বাহিৰে তাকেই ভাৱিছো কোনটো ফালে চি মেঘালয়তটো বহুত ঠাই আছে তো
উম,
এতিয়া কোনটো ঠাইৰ ফালে যাব মই তাকে ভাৱি আছোঁ। ৰ্ফাষ্টত মানে চব ঠাইটো চাব নোৱাৰিব ন'দুদিন হেল্ল',
এনেটো ফুৰিবইটো যাব ন?
হা-হা?
ফুৰিব যাব কৈছো।
অ', অ', ইহঁতে বেংগলৰ পৰা আহি ঘৰত আছেহি কিন্তু কথাটো হ'ল চব ঠায়েতো যাব নোৱাৰিব
সে -সেইদিনাও গৈছিলে ন' শ্বিলং?
সেইনাখনটো মই যোৱা নাই নহয়। শ্বিলং যোৱা সেইদিনাখন হেৰিত গৈছিলোঁ উমৰাংচো।
অ, উমৰাংছুৱে আছিলে অ।
উম, কিন্তু এতিয়া শ্বিলং গৈছোঁ এইবছৰ দুই, তিনিবাৰমান।
উম,
কিন্তু মেঘালয় গৈছো আৰু এতিয়া তে মেঘালয়ৰ কোনখিনি ঠাই ময়ে দেখাব লাগিব সিহঁতে ইমান নাজানে
আপুনিয়ে লৈ যাব আৰু।
আহ, এতিয়া ক'ত চাম তাকে ভাবিছোঁ এতিয়া মেঘালয়টো এখন ষ্টেট না?
উম,
এখন ৰাজ্য হয়।
ৰাজ্যততো বহুত খিনি জেগা থাকে ন' পঢ়িবলৈ?
যেনেকে অসম এখন
অহ',
ডিব্ৰুগড়, তিনচুকীয়া, লখিমপুৰ, ধেমাজি এনেকেতো বহুত থাকে। তে মেঘালয়ৰ কোনটো আগত লৈ যাম তাকে ছোঁ মেঘালয়তো তোমাৰ কিছুমান যে ঠাইতো তোমাৰ গোৱালপৰাও -পৰাও হেল্ল',
উম
ওৱান প্লাছ, প্লছ হেৰিৰ পৰা ডিমাহাছাও উমৰানচুৰ পৰাও মেঘালয় যাব পাৰি। সেইেই আৰু তোমাৰ এইফালে বাংলাদেশ, বৰ্ডাৰ, মেঘালয় আকৌ এইফালে শিলচৰ পৰাও যাব পাৰিম।
এনেই মেঘালয় মোৰ তুলনাত ঠাণ্ডাই ন এতিয়াতো, আমি অকল শ্বিলং জেগাটোত ঠাণ্ডা, গোটেই মেঘালয় খনে ঠাণ্ডা চাগে?
শ্বিলংতটো ইমান ঠাণ্ডা নহয়, বাকী ঠাইবিলাক ঠাণ্ডা। শ্বিলংটোতো চিটি হৈ গল ন।
উম।
চিটিটোতো অলপ গৰম থাকে।
অঁ।
উম,
উ গৰম দিনত মানে তেনেকুৱা ঠাণ্ডা জেগা বিলাকত গৈ ভালে লাগিব বাৰু।
অ গুৱাহাটীৰ তুলনাত ঠাণ্ডা। দিনত দিনত অলপ গৰম জে হাঁ
বহুতে গৈছিলে নহয় সেইদিনা
অ আহিলে গে নে থাকিলে?
নহয় এদিন থাকিলে, কিন্তু সিহঁতে ফ্ৰেণ্ডৰ লগত গৈছিলে ন? বহুত ঠাণ্ডা বুলিয়ে কৈছে দেখোন। থাকি বহুত আৰাম লাগিলে বোলে। ইয়াৰ মানত আৰু ইয়াতোতো গৰম ন বহুত।
তাতে যেত'ঠাই আছে বহুত ঠাইত যেনে মৌচিৰাম, চেৰাপুঞ্জিৰ ফালে ঠাণ্ডা হয়। কিন্তু শ্বিলং টাউনত ঠাণ্ডা নহয়।
লং কোনটো চিলংত কোনটো জেগাত গৈছিলে মইও নাজানো বাৰু, কিন্তু ঠাণ্ডা আছিল বোলে জেগাটো।
শ্বিলং যিটো আছে, সেইটো ৰিফৈ ডিষ্ট্ৰিক্ট। যেনেকে এ দিছপুৰৰ ভিতৰত গুৱাহাটী আছে, তেনেকুৱা আৰু।
উম উম।
ৰিপ হয় ডিষ্ট্ৰিক্টো ৰিপ হয়, ডিষ্ট্ৰিক্টটো হৈছে শ্বিলং।
উম
উম আৰু মেঘালয়ৰ বাকী এৰিয়া বিলাক আছে। আমি মই ভাবিছো ফাৰ্ষ্টত লৈ যাম তেওঁলোকক সিহঁতক, হেৰিত মিনি পেহেলগাম।
অ এইটো ধুনীয়া লাগে, ফটোত ধুনীয়া
হা মিনি পেহেল গামৰ পৰা, চাগে বৰাপানী।
উম
বৰাপানী, বৰাপানীৰ পৰা, লৈ যাম ভাবিছো? এলিফেণ্ট ফল, শ্বিলঙত নোসোমোৱা আৰু বাইপাছেদি গুচি যাম। এলিফেণ্ট ফলৰ পৰা নাজৰাং নংজং, হেৰি লয়, তাৰ পিছতে আকৌ তা গাৰ্ডেনত কেব নিনো আৰু। ডাইৰেক্ট চেৰাপুঞ্জি যাম বুলি ভাবিছো।
উম হুম।
চেৰাপুঞ্জীৰ পৰা একেবাৰে কিনৰেম ফল। হা?
নেক্স উইকত যাব নেকি?
কি কলা?
নেক্সট উইকত যাব নেকি? এইটো মাহৰ, নেক্সট উইকত যাব নেকি?
নাই, নাই। ই অহা, ফ্ৰাইডে নে চেটাৰডে।
অ'! আহিলেই দেখোন, তেনেহ'লে।
উম! এনেকে, যাম ভাবিছোঁ!
উম!
তুমি যোৱা যদি
এতিয়া, নাই, নহয়। এতিয়া, বহুত ফ্ৰীডম আছে, কৈছোঁ! য'ত, মন গ'লে যাব পাৰে, বিন্দাছ কে। ল'ৰা- ছোৱালী নাই, ৱাইফ নাই।
পিছত?
পিছত মানে, লৰা- ছোৱালী আৰু নহয়, লৈ যাব লাগিব আৰু। সেইটো নকওঁ। লগতে, লৈ যাব লাগিব আৰু।
উম! এতিয়াতো, ওলাবই নিদিব চাগে, সন্ধিয়া ফুৰিব মেলিব, লগৰ লগত আড্ডা দিবলে। ঘৰতে সোমাই নাথাকা।
ক'ত আছে? ইমান দেৰি হ'ল, অহা নাই যে? বো
উম!
বাহিৰত ওলাই গ'লেও, শান্তি নাথাকিব আৰু ক'ল কৰি থাকিব। ক'ত আছে, ক'ত নাই। অ'! আমুকটো লৈ আনিবা? আমোকতো, ইমান দেৰি হ'ল?
আৰু কিমান দেৰি নকৰা? সেইটো, হয়।
উম! ভালেই বাৰু কিন্তু, এটা পাৰ্টনাৰৰ লগত থকাটো, মোৰ মতে ভালে বুলিয়ে ভাবোঁ মই।
উম, ভাল-ভাল! কিয় বেয়া হ'ব?
যদি মানে, মনে মিলা বা তেনেকুৱা অলপ হ'লেও, মানুহৰ মন পচন্দ এটা পালে, ভাল লাগে ন'! জীয়াই থাকি ভাল লাগিব।
উম! কিমান দিননো থাকে, মানুহ জীয়াই।
উম!
আজিতো বহুত ভয় লাগিলে! আজি, বহুত টিক- টিক, টিক- টিক। নিউজত পালোঁ, এক্সিডেণ্ট। বা! দুটা ল'ৰা গৈ আছিলে। ৰঙিয়া, আজি এক্সিডেণ্ট হয়, দুটাই মৰি গ'ল। কোনোবা, গাড়ী খুন্দিয়াই গ'ল। আকৌ, আজি মালিগাঁৱতো, এনে একেই, এনেকুৱাই। দুটা ল'ৰাৰ, মুখামুখি এক্সিডেণ্ট হ'ল বোলে, গাড়ীৰ।
উম!
এফালে এক্সিডেণ্ট হৈ গ'ল। আৰু আমাৰ, অফিচৰ ল'ৰা এটা আজি মোবাইলটো মাকক ফোন কৰিবলৈ উলিয়াইছিলে, বোলে। বাইকত অহা মানুহে বোলে থ থপিয়াই লৈ গ'ল বোলে। সি খেদি গৈছিলে?
উম!
বহুত স্পীডত, গা ট্ৰাক এখন আগত গৈ বোলে, সেইটো কাৰণে, খেদি গৈয়ও নাপালেগে বোলে।
এইটো, কি কি বুলি কৈছিলে? এনেকা কয়, নহয়।
উম, আমাৰ গাঁৱৰ ল'ৰা এটাৰো একেই। সি
মানে?
কথা পাতি গৈ আছিলে আমাৰ গাঁৱৰ ল'ৰা এটা ইয়াতে ৰূপনগৰত তাৰ পৰা টান লৈ গ'ল নহয়, সি ভাবিছে কোনোবাই ধেমালি কৰিছে বুলি
সেইটো কাৰণে মই ৰাস্তাত মবাইলে ওলাব